অ কি কৰি আছা?
আছো আৰু আছো আছো ভাত খালো ।
অ, কলেজ যাই আছা? এইমাত্ৰ খালো ।
অহ, কি খালা?
দালি আৰু এখন তৰকাৰী আছে ।
অ তুমি তোমাৰ মাত, ভাতটো ভালকে আহা নাই, তুমি ডাইৰেক্ট ফোনত কথাখিনি কোৱাচোন ।
অ কলেজ যাই আছা?
অ অ যাই আছো । তুমি কলেজ গৈ আছা?
অ গৈ আছো গৈ আছো ।
বন্ধ কেতিয়াৰ পৰা?
এই কেইদিনমান পিছৰ পৰা অহ ত্ৰিশ তাৰিখৰ পৰা বন্ধ।
অহ, জুলাই মাহটো টো বন্ধ হয় চাগে ।
মাজত অলপ চলপ কাম আছে কলেজৰ।
অ ঠিকে আছে । এইবাৰ, কিমান চেমিষ্টাৰ পাবা?
এবাৰ লাষ্ট চেমিষ্টাৰ লাষ্টেমিষ্টাৰ
অ অ ঠিকে আছে
তোমাৰ মেজাৰ কি আছিল অ গৈ আছো গৈ আছো নিছ
অ অ ঠিকে আছে ।
অ মই কব বিচাৰিছিলো যে মই এটা মানে পেট ললো হয় । চ' মই মেকুৰী লওঁ নে কুকুৰ লওঁ ।
অ মানে এতিয়া সেইটো তুমি বা কি বেছিকে ভাল পোৱা সেই সিটোৰ ওপৰতো বহুত কথা আহিব । আৰু তোমাৰ খৰচ পাতিৰ ওপৰতো কথা আহিব এতিয়া মেকুৰী ললে তুমি যদি আমাৰ লোকেল মেকুৰী মেকুৰী ল'বা নে বেলেগৰ এনেকুৱা ল'বা সে টো ওপৰতো আছে কি বা ল'ব বিচাৰা ।
নহয় মানে মইতো ঘৰৰ বাহিৰত থাকিম তোৰ মানে কি বস্তু মানে মই চবে ভাল পাওঁ ত ঘৰৰ বাহিৰত কিবা দিগদাৰ হলে আমি কৰি কি দিগদাৰ হব পাৰে কো মানে কাৰৰ কম দিক
মানে এতিয়া তুমি অনাৰ লগে লগে কেইদিনমানানলৈকে আৰু তুমি মেকুৰী ল'লে কি মেকুৰী ল'ম ভাবিছা মানে লোকেল মেকুৰী ।
উম বাহিৰৰ বুলি
অ অ ত তেতিয়াহ'লে মই ভাবো কি কুকুৰটোয়ে ভাল হ'ব কাৰণ মে কৰি অলপ যত্নটো বেছি লাগে । বাহিৰৰ মেকুৰী কিন্তু প্ৰথম কুকুৰ আনিলেও তুমি ধৰা এক দুইমাহ মান মানে অলপমান সময় দিব পাৰিলে ভাল কাৰণ বহুত সৰু থাকে ন ত সেইখিনি সময়ত অলপ লাগি থাকিব লাগে বাকী ইমান একো দিগদাৰ নাই বেলেগ একো আৰু কুকুৰটোৱে মানুহৰ লগত বেছি থাকে গতিকে বেছি মানে হেৰি আৰু সেইটো কাৰণে । বাকী আগতে কিবা আছিলে নে নাই। হেল্ল'।
আগতে এটা কুকুৰ আছিল।
হেল্ল'।
হেল্ল' হেল্ল'।
হেল্ল' অ', আগতে কিবা জীৱ জন্তু আছিলে নে নাই? শুনিছা? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল' হেল্ল' অ'।
হেল্ল'।
হেল্ল'।
হেল্ হেল্ল' হেল্ল'।
শুনিছা? শুনিছা?
অ, অ', আগতে মোৰ এটা কুকুৰ আছিল কুকুৰ।
আচ্ছা, আচ্ছা। তাৰপিছত?
চেণ্ন্দপুট উইক হয়।
মানে আমাৰ লোকেল কুকুৰটো।
অ, অ'লোকেল, লোকেল।
অ', এতিয়া তুমি সেইটো কি কি এতিয়া কুকুৰ ললে কিবা বি--। দৰ ল'ব বিচাৰানে?
নাই তুমি কচোন কেনেকুৱা ল'ব লাগেনে?
সেইটো এতিয়া চোৱা, মৰম কৰিব হলেতো মানে লোকেল কুকুৰকো মৰম কৰিব পাৰে, এনেকুৱা নহয় যে কিবা বিগ থাকিব লাগিব, নাইবা বাহিৰৰে হব লাগিব, সেনেকুৱা কোনো কথা নাই। কিন্তু, যদি তোমাৰ বেলেগ কিবা আগৰ ইচ্ছা আছে যে, বোলে নাই--। তটো বিচাৰো মই ল'ব কাৰণে তেতিয়া হ'লে তুমি ল'ব পাৰা। কিন্তু, তেনেহলে তুমি মৰম কৰিব হলে, লোকেল কুকুৰ ইয়াৰে আমাৰ ভাৰতীয় কুকুৰ-মেকুৰীক মানে হেৰি কৰিব পাৰা। তাহাঁতক বেছি--। যত্নও নালাগে। আৰু মানে নিজৰ নি নিজে নিজে ডাঙৰ হয়। এতিয়া বাহিৰৰ ব্ৰীডৰ ক--। ককুৰ এটা আনিলে ধৰা বহুত খিনি যত্ন লাগে, আৰু সৰু--। পৰা বহুত মানে--। লাগি থাকিব লাগে।
অ, অ', হয়, হয়।
হয় নেকি? তুমি এতিয়া ঘৰৰ লগত কথা পাতি চোৱা যে তুমি কি বিচাৰা।
অ আচ্ছা, আচ্ছা তোমাৰ কিবা আছে, কুকুৰ-মেকুৰী?
অ', মোৰতো কুকুৰো আছে আৰু মেকুৰীও আছে। এনেকুৱা কুকুৰটো হেৰি কালচাৰেল স্পীচ্চ বুলি যোনটো কয়্
অ আচ্ছা আচ্ছা।
সেইটো আছে। আৰু মেকুৰী মেকুৰী আমাৰ ইয়াৰে মেকুৰী। মানে আগৰ পৰাই ঘৰত থাকিছিলে তো এতিয়াও আছেই আৰু সেনেকে, মেকুৰী যদি তুমি লোকেল মেকুৰী লোৱা মোৰ পৰাও ল'ব প। পাৰিবা।
আচ্ছা আচ্ছা ঠিক আছে চাওঁ। কুকুৰটো এনেই মানে
হাঁ হাঁ।
আৰম্ভণিৰ পৰা য, ' কেনে-
আৰম্ভণিৰ পৰা যত্ন মানে তোমাৰ অনাৰ লগে লগে তুমি বাহিৰা বস্তু বেলেগো খুৱাব নালাগে বুলি কয় তাহাঁতে অকল মানে কুকুৰৰ কাৰণে খানা দি অকল। খাব দিয়ে কিন্তু সেইটোৰ পৰা তোমাৰ গেছ চেছ হোৱাৰ অলপমান চান্স থাকে। গতিকে অলপ অলপ ৰাতি মানে আগৰ পৰাই ভাতো দিব পাৰা যি বস্তু দিয়া কম পৰিমাণত মানত দিবা ধৰা। আৰু বাকী যিখিনি ধৰা ইন্জেকচন আৰু বেজি যিখিনি মানে দিব লগা থাকে সেইখিনি ডক্টৰ তাতে নিপিনে দিলেই হ'ল আৰু। তোমাৰ আহ তিনি মাহত থাকে ছয়মাহত থাকে। আহ ন মাহত থাকে আৰু এক বছৰত থাকে তাৰ পিছত বছৰে বছৰে দিব লাগে আৰু। সেনেকোৱা
হেল্ল'
এতিয়া তুমি কি লব বিচাৰিবা আৰু কেনেকে বিচাৰিবা সেইটোৰ ওপৰত কথা আছে। তুমি ঘৰৰ লগত কথা পাতা আৰু এনেকে। কি ল'বা কি নল'বা আৰু ঘৰৰ মানুহে কিহত মানে ফোনটোত বেছি হেৰি কৰে ধৰা মানি লয় এনেকুৱা কে
যদি মানে মই বেলেগ বিধৰ কুকুৰ লওঁ। মানে কি ল'ব। লোৱা বেছি ভাল হ'ব?
তুমি ডাঙৰ কুকুৰ মানে ল'ব মন আছে নে বোলে সৰু। ডাঙৰ যদি তুমি লেব্ৰেডৰ ল'ব। পৰা নাইবা জাৰ্মান চেফ। বুলি যোনটো কয় সেইটো ল'ব পাৰে সেইটো একদম পুলিচৰ লগত ঘুৰা কুকুৰ মানে। নাইবা নিজৰ লগত যদি অনবৰতে ৰাখি খোজা তেতিয়াহ'লে লেব্ৰডৰ ল'ব পাৰে একদম মানে তোমাৰ লগত নিজ! যাব নিচিনা
আচ্ছা, আৰু সৰু কুকুৰত কি কি মানে।
উ। সৰু কুকুৰ লব হলে তোমাৰ এটা চিজু বুলি আছে। চিযোৰ লব পা নাইবা আয়। চে। পিছৰ যোনখিনি আহে ধৰা। জৰ্মন স্পীটছ কালচৰল স্পীটছ। সেইবোৰ আপমেৰিনিয়ান বুলিও এটা আছে, অ ইণ্ডিয়ান স্পিচ বুলিও আছে এটা আছে আছে আছে।
আচ্ছা আচ্ছা। আৰু কুকুৰক মানে। কি কি খাব দিয়া।
মইতো আমাৰ ঘৰৰ। যোনটো মানে আছে দায়িত্ব ভাত। দিওঁ খাবৰ কাৰণে মেইন মানে ভাত। দিও আৰু মাছ চাছ মাংস চাংৰ দিও ধৰা, বাহিৰা বস্তু। দিব নালাগে আৰু বাকী তাহাঁতৰ যোনটো মানে পেকেটৰ খানা আহে ধৰা। ডাই যোনটো মানে আহে আৰু বিস্কুট নিচিনা। সেইটোও দিও মাজে মাজে কিন্তু সেইটো একদম পেট ভৰাই নিদিও মাজে। মাজে মাজে দিওঁ।
আচ্ছা আচ্ছা। আহ আৰু মেকুৰীক কি খাবলৈ দিয়া।
ভাতেই দিও মেইন কে মানে মাছতটোতো তাহাতে ভাল পায় ত মাছ।
আৰু কুকুৰ, দিগদাৰ। হয় ন মানে বেমাৰ চমজ বা।
ডক্টৰেৰততে নিব লগা হয়ে। খিনি কৰিব লাগে ভালকে নহলে মানে তাহাঁতৰ যোনটো গোটেই অ গাটো মানে অলপমান। ব হৈ যায় তেই। তোৰ কাৰণে অ । পিছত। আহিব পাৰে নাইবা বেমাৰ চেমাৰ হব পাৰে বহুত সহজতে সেইটো যাতে নহক তাৰ কাৰণে মানে বেজি খিনি দিয়াতো বহুত উ দৰকাৰী
আচ্ছা আচ্ছা । এতিয়া তোমাৰ কুকুৰটোত । কিমান বয়স হ'ল?
অ মোৰটোৰ এতিয়া তোমাৰ নৱেম্বৰত দুই বছৰ হ'ব ।
আটচ্চা মেকুৰি কেইটা
মেকুৰী এটাতটো ডাঙৰ এটা ছয় বছৰ মান হ'ল । আৰু কুকুৰটো তোমাৰ কি বুলি কয় নহয় আৰু এটা ডাঙৰ মেকুৰী আছে ডাঙৰ মেকুৰী অ ডাঙৰ মেকুৰীটো ছয় বছৰ মান হল আৰু সৰু এটা আছে সৰুটো তোমাৰ এবছৰ হোৱাই নাই ।
অ । কুকুৰ যদি লও মতা বেছি ভাল হ'ব। মানে মাইকী ।
উম উম উম সেইটো তুমি পিছলৈকে যদি মানে তাহতৰ ফেমিলি বনাব খোজা আৰু পিছলৈকেও মানে কুকুৰ এনেকুৱা ৰাখিব খোজা তে তেতিয়াহ'লে তুমি ফিমেল লোৱা মানে মাইকী তু লুৱা
অ
কিন্তু যদি তুমি অকল এটাই ৰাখিব বিচাৰা তেতিয়াহলে মেইল । লোৱা ত এনেকুৱা মানে নিজৰ কথা এতিয়া মই ফিমেল বেছি ভাল পাওঁ মই সেইকাৰণে মোৰ ফিমেল হয় অকল যে এইটো কথা । কথা নহয় যে পিছত মানে ফেমিলি হে কৰিব বিচাৰে নে নিবিছাৰে চাৰিলেও ফিমেল ল'ব পাৰে সেনেকুৱা কোনো কথা নাই ।
মে ফিমেল কুকুৰ বোৰ বেছি মৰমীয়াল হয় বুলি ক কয় ।
কিবা ডিফাৰেন্ঞ্চ আহে নেকি মানে প্ৰাইজ বা এগ্ৰেচিভনেছত
নাই নাই তে তেনেকুৱা একো নহয় খালি ফিমেল । খিনি তোমাৰ অলপমান বেছি ধৰা বেছি মানে উম নিজৰ মনটোৰ ওপৰত কাম কৰে আৰু তোমাৰ কথা বেছি নুশুনে নিজৰ মতে বেছিকে কৰে সেনেকোৱা ।
আচ্ছা বুজি পাইছো ।
সেইটোয়ে হব এই ফুৰিব গলে লাগে এনেতো নালাগে গৰমত । দিনত নালাগে একো ।
আচ্ছা ঠিক আছে দিয়া মই ইয়াতে আছো। আও অলপ।
অ হ'ব কবা মোক।
অ ঠিক আছে দিয়া। ফু